হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছা নে? শুনি আছনে? অ কম পুলিনে নাই। শুলি নে বোলো। অ পাৰি নাই। আহ ভাত খালি আও অ আমি শুবলৈ লৈছো। উম সমা এতিয়া কিনো কৰি থাকিম নুশুয়া আৰু তাই শুলে আৰু সেইটো কাৰণে বোলো ইয়ে থাকোম বা কম দে ক পাতি লওঁ কথা অকন
অ
হেল্ল' অ শুনি আছ আৰু মোৰ মাতটো শুনিছনে। এবাৰ আহিছিলে মাজতে অ ক এ একেবাৰে চুলিসোপা ইমান পকিছে তাকে চাই আচুঙ ৰ আইনাত। গোটেই চুলিসোপা কি হৈছে জানো, ইমান সোনকালে পকিব লৈছে। এদম অ এজনীও একে পৌতাও সৰু পোৱালিজনীও পকিছে এডাল দুডাল।
তাই কেনেকে পকিছে আগত? তই হেৰি ক হাৰাম
কি কওঁ?
হানি থাকিব।
অ তাইও পকিছে নহয় কেইডাল মান। তুইছনে দুডাল এডাল।
হে চেণ্ডা লাগে।
অ ইমান সোনকালেনো বাৰু আমাৰ পকিছে বা পকক। সেই সৰু পোৱালীজনীনো কিয়নো পকিব লাগে? তাকে মই ভাবি আছো। কি অভাৱত কিবা অভাৱ হয় বোলে হেনো চুলিত যে।
অ সুবিধা
সেইটো কাৰণে পকে।
হেৰী পোৱা গজিব।
কি বোলি?
ব্লাড টেষ্ট কৰাবি।
অহ
ব্লাড টেষ্ট কৰবী তাতে চব আহিব।
অঁ পকিবও পাৰে। জন্মগত কিছুমানৰ পকে নহয় সৰু ল'ৰা ছোৱালী। তেওঁ এডাল বা পকা চুলি থাকে হয়। তাই যে এটা এডাল এঠাইত আকৌ কালি দেখিছো দুডাল। এ ভাল বস্তু খাবলৈ স যি তি খাই থাকিব এইবিলাক কল খাব দিলে নাখায়, গাখীৰ নাখায়।
চুলি পকিছে বুঢ়া হৈ যাবি এতিয়া তই সেইকাৰণে কল ভাল-ভাল বস্তু খাব লঃ।
আহ গাখীৰ আনি দিওঁ আহ সে ঠিক কৰি লওঁ। সেই এদিন দুদিন খাব তাৰপিছত হে় নোখোৱা হৈ যায়। তেতিয়া আৰু মালভোগ কল আনি থৈ দিছোঁ আজি আকৌ ককায়েকে আহি আনিছে। ঘৰপা, পুৰণা ঘৰপা।
অ কতে লাগিছ
উম তাতো লাগিছে যে, তাহ খিনি আকৌ ধুনীয়া কলখিনি পথত লাগে যে। হে নাখাই। মই হে খাই আছো আৰুহে অকল। আৰু নাখায়।
পেটত থাকোতে ভাল-ভাল খাইছিলি নে নাই? শেটোৱে লাগিব।
অ খাইছিলো ইমান ভাল ভাল বস্তু খালোঁ কেঁকোৰা খুব খালো কিন্তু কে কোৱা
উম
এতিয়া আমাৰ পথাৰ শেষ কেঁকোৱা ওলাই নহয়
কেঁকোৱা
এ আমাৰ পথাৰত একে ধেৰ কেঁকোৰা হ'লে নহয় তেতিয়া, স কেঁকোৰা খালো খাইছো ভাল ভাল বস্তুৱে খাইছো
তই এতিয়া আহ সেই কৰ আও এটাৰ কাৰণে চেষ্টা কৰ মানে কাৰণ লাগেই দুটা পোৱালি পোৱালিজনীৰ খেলিব কৰিব ভাল হ'ব
অঁ এ হেৰি ভাল ভাল বস্তু খালেও নহ'ব আজিকালি কি হৈছে মানে তই সেই দুটা বস্তুহে ভাল খাবি তাৰ পিছত এসোপা বস্তু চব সাৰ চাৰ দিয়া যে সেইটো কাৰণে মানুহৰ আজিকালি চুলি তুলি পকিছে গম পালি
এইটো পাই
একো নাই
কাৰণে তাৰ ভিতৰতে যোনে খাই আৱ ভালকে আৱ সিহঁতৰ আৱ
অ আমাৰ আকৌ ভাল বস্তু নেখায় নহয় চিপছ টিপছ হোপাহে খাব
পুৰা একেবাৰে বাহিৰা বস্তুবিলাক নোখোৱাবি এইবিলাক খালে চুলি পকে পেট পেট বেয়া হয় পেট প্ৰব্লেম হ'লে চলিব
অঁ
তহঁতৰ সেয়া এতিয়া ওপৰত আছে নে গৰম নে
অ আ
বৰষুণ পৰিলে নে অথনি
আমাৰ ইয়াত পৰিলে তহঁতৰ তাত আক ধৰি আছে বুলি কৈছ যে পৰিলে নেকি বোলো
তাৰপিছত সেয়া তহঁতৰ ওপৰত পথাৰ যে ধুনীয়া বতাহ মাৰি থাকে হয়
ৰাতিৰ ওচৰ হয় লাইটৰ পোহৰত পোক বিলাক ইমান আহে পুক বিলাকৰ পৰাই অশান্তি হয় উম পুক বিলাক আহি আহি গোটেই ধোলা হৈ থাকে ৰাতিপুৱা যদি হাৰিব ওলাও এখুপা মানেই ওলাই। ভিতৰতো সোমাই আহে এতিয়া ভিতৰতো সোমাই আহে বান্দাখননত এখোপামান ওলায়। ভিতৰখনত যেতিয়া জাৰি আ লগাই দিলো যে অকন কম সোমাই।
তেওঁ সোমায় নেকি মই এদিন দেখিছো। অ
তেওঁৱ ক
আহোতে যাওঁতে সোমাই মানে গম পালি?
ই কেম উ এখনতে লাগি থাকিব আৰু আহোতে যাওঁতে
অহ উম
আৰু এঘৰ দুঘৰ মানুহ হোৱা হ'লে লাইট জ্বলি থকা হয় সিহঁতৰও তেতিয়া মানে সিহঁতৰ তাত গ'ল হয়।
অহ হে এতিয়া তহঁতৰ ওচৰত হেৰি নাই উ মান ন আহিলে হ'ব না বনাব দে সেয়াত বনাই আছে নহয় লাহে লাহে। তেতিয়া কমিব অলপ অহ
ন গল অ আমাৰপিনে নাহিলে হয় পোকবলাক তেতিয়াহে ৰাস্তাও লাইট বিলাকে টানি আনিলে হয় মানে সেতৰ, সিহঁতে মানে সেই পিনে গ'লগৈ হয় বেছি
অ অ, তেনেকে গ'লগৈ
সেইকাৰণে হে এই ডাঙৰ লাইট এটা সন্মুখত দি থোৱা কাৰণে সেই লাইটটো পুহৰ যে সেই কাৰণে চিয়া হে উম সেই লাইটটো যদিও কোনোবা ফালে দিয়া গল হয় ৰাস্তা পিনে তেতিয়া সেই পিনে গল হয়
অঁ
সে পোকবিলাকৰ পৰা হেৰি হয় আৰু অকণমান, একো নহয় দে তেনেকেই থাক। তাৰপিছত, এনে তহঁতৰ দেখৰ এতিয়া খোজকাাঢ়িবও ভাল নহয় কি ধুনীয়া পথাৰ ৰাস্তাটোও ধুনীয়া একে খোজকাাঢ়ি থাক আৰু একে ধুনীয়া বতাহ লাগিব, আমাৰ তেনেকুৱা হোৱা হয় মই তাকে ধুনীয়াকে খোজকাাঢ়ি থাকিলো হয় কিন্তু ভয় লাগিব চাগে মানুহ-দুনুহ শুব নহয় ন?
অ এতিয়া ৰাতি এতিয়া নাই দচটালৈকেতো থাকেই ল'ৰা ছোৱালীবিলাক, সে ছাৰ ললৈ কিবাখিনি কথা পাতি বতাহ গৰমৰ হেৰি
ওম্ অ থাকে মানে।
নাকে পোৱালল ক্পা
বৰ গৰমত ওলাই আহে।
হয়
গৰমত বোলো সেয়া সিহঁতি সেয়া ওলাই আহে পথাৰ ধুনীয়া ঠাণ্ডা লাগে যে হয়। আমাৰ ইয়াৰ মানুহতো ওলাই যায়, আমি যাওঁ নাযাওঁ আমি মাইকী মানুহৰ কাৰণে মতা মানুহ বিলাকতো যায়েই।
অ হেকৰণে সমত যাব উ
অহ-অহ
এতিয়া আন্ধাৰ হলে ভাল নালাগে নহয় এতিয়া বৰষুণৰ সেই বাৰিষা দিন। ঐ সেই সোপা ভেকুলি আৰু একেবাৰে ইমান
উম এতিয়া আকৌ তই বাৰিষা দিনত আ ত হেৰি কৰিব নোৱাৰ তই আন্ধাই মুন্ধাই বাহিৰলৈ নাযাবি তই কথা নহয়। সাপ-চাপ ওলাই থাকে মানে পৰি থাকিব গম পালি?
ৰাস্তাতে পৰি থাকে, সেইদিনাখন আমাৰ ৰিক্সা খনৰ তলতে এটা আছে মই চোতাল সাৰিব ওলাইছো ভৰি মোচা খন যে।
অহ।
ষ্টেপ কেইটাত পাৰি থোৱা খন সেইখন দাঙি দিছো তাতে অকমানি দাদা শুই আছে।
অ সেইটো কাৰণে চাই চিতি হেৰি কৰিবি।
পোক চুক খাব আহিছে যে।
উম তহঁতৰ এডখৰ পথাৰ যে চব ফালে আৰু পথাৰতে থাকে বেছি আহিবই।
উম।
ফেনাইল চেনাইল চিতিয়াই থবি।
অ, হ'ব দে বোলো। উ, আহ দে, হ'ব দে।
হব দে।